অ
হেল্ল'।
নমস্কাৰ!
হয়, নমস্কাৰ ছাৰ।
ভালে আছে?
এ আছোঁ আহ, ভালেই। আপুনি কেনেকুৱা আছে?
আছোঁ- আছোঁ ভালে আছোঁ।
অ।
ব্যস্ত নেকি?
নহয়, ব্যস্ত নহয়, এনেই বহি আছোঁ।
আতচ্ছা, আতচ্ছা। এ আবেলি সময় হ'ল না, সেইকাৰণে ফোন কৰিলোঁ। দিনটোতো ব্যস্ত হৈ থাকা যায়। সেইকাৰণে ফোন কৰিলোঁ। বাকী পিছে, এনে বাকী খবৰ পাতি ভালেই ন? হা, ফোন কৰিলোঁ মানে আজি কিছুদিনৰ পৰা মানে এটা বস্তু মই চাই আছোঁ, ত' শ্বেয়াৰ কৰিব পৰা মানে শ্বেয়াৰ যে কৰি কথা পাতি মনৰ আৱেগ খিনি মনৰ কথাবিলাক যে ক'ম। মানে সেনেকুৱা মানুহ মানে পোৱাও টান, আৰু বুজা মানে নুবুজে।
হয়-হয়।
তাৰমানে ধৰক আজি কিছুদিনৰ পৰা মানে চাই আছোঁ, এই আমাৰ উৎসৱ বিলাক যে হয়
হয়- হয়।
হয়। উৎসৱবিলাক ধৰক আজি কালি সেই আগৰ দিনৰ উৎসৱবিলাক আমি মানে উৎসৱবিলাক পালন কৰে। কিন্তু আ- আগৰ দিনৰ যিবিলাক মানে মিলাপ্ৰীতিৰ সেইবিলাক নাই বৰ্তমান। এইটো আপুনি গম পায়নে নাই?
আমা অ' আমিও দেখা পাই আছোঁ,। মানে আমাৰ মাজত পৰা মানে এ যেতিয়া উৎসৱ আহে, তেতিয়া মানে আমি আগত দেখিছিলোঁ। উম ইটো ধৰ্মৰ মানুহ সিটো ঘৰত গৈছিল। সেইটো ঘৰৰ মানুহ আৰু বেলেগ- আমাৰ ঘৰত গৈছিল, মানে-
হয়- হয়।
পৰিৱেশ এটা আছিল।
হয়- হয়।
এতিয়া- এতিয়া আৰু সেইবোৰ নাই।
হয়- হয়- হয়, আপুনিও তেতিয়াহ'লে লক্ষ্য কৰিছে চাগে?
হয়- হয়, লক্ষ্য কৰি আছোঁ।
হয়- হয়। আমি ধৰক সৰুৰ পৰাই যিবিলাক দেখি আছোঁ, আমি আগত পূজা কৰি মানে পূজা চাইছোঁ, পূজাৰ কালেকশ্যন যিটো, সেইটো পাৰ্য মানে লগত থাকি কৰি দিছোঁ। বা ঈদত আমি যে ঈদত নামাজ- চামাজ কৰোঁ। বেলেগ কাষ্ট কমিউনিটিৰ মানুহবিলাক আহি ৰাস্তাত গৰমৰ দিন হ'লে ৰাস্তাত পানী লৈ থিয় হৈ আছিল। কিন্তু আজিকালি সেইবিলাক নাই, বহুত কম।
আগতেতো আমাৰ ঘৰটোও বহুতো আলহী আহিছ ছিল মানে বেলেগ ধৰ্মৰ মানুহ বিলাকে আলহীও হিচাপে আহিছিল।
হয়।
আমিও গৈছিলোঁ কেতিয়াবা।
সেইটো মানে আজি কিছুদিনৰ পৰা মই এটা মানে ফ'ল' কৰি আছোঁ বস্তুটো, ত'শ্বেয়াৰ কৰিম।
হয়, হয়, হয়।
মানে
হয়, এইবিলাক বস্তু আমাৰ বন্ধু-বান্ধৱৰ লগত মানে শেয়াৰ কৰিব লাগে, মানে যাতে আগৰ দিন বিলাক ঘূৰি আহে।
হয়, হয়। ধৰক
আৰু হয়।
বেলেগ বেলেগ ধৰ্মৰ বেলেগ বেলেগ এটা উৎসৱ থাকে বছৰত হয় না? আমাৰ ধৰক ঈদ আছে দুটা মহহৰম আছে। উম, হিন্দু কাষ্টষ্ট। মানে হিন্দু জাতিৰ আছে আপোনাৰ সৰস্বতী পূজা, দুৰ্গা পূজাৰ। এ, লক্ষী পূজা, কালী পূজা মানে
টো অসমীয়া আমাৰতো অ' মানে তিনি চাৰিটা উৎসৱ আছে। বিহু যেনেকুৱা হয়, বিহু বিলাক আছে, ৰঙালী বিহু আছে।
হয়।
আমি ৰঙালী বিহুৰ সময়ত মানে বহুত ঠাইত ঘূৰিছিলো, মানে বিভিন্ন ধৰণৰ পিঠা আমি খাবলৈ পাওঁ, বিহুৰ সময়ত। অ'।
বিহুতো, বিহুটো আছেই ধৰক।
হয়।
আগত তাৰমানে ধৰক উৎসৱবিলাকত আমি মানে বেলেগক মানে ইনভাইট দিলে, ইনভাইট টো ৰক্ষাৰ্থে মানে ঘৰত আহিছিল, যে নাই নগ'লে বেয়া পাব বন্ধু হয়। বা ডাঙৰ ভাই হয় বা ডাঙৰ ককা হয় বা ডাঙৰ দাদা হয়। বা আমিও এনেকুৱা যদি ইনভাইট পাইছোঁ, না নগ'লে বেয়া দেখি, যাব লাগিব। হয় না, কিন্তু আজিকালি খুব কম দেখা যায়। এই লৈ আপোনাৰ মানে কি কৰা যায়, একচুৱেলি এই আগৰ পৰিৱেশবিলাক যদি আমি হাণ্ড্ৰেড পাৰচেণ্ট নহ'লেতো ধৰক ফিফটি পাৰচেন আনাৰ কাৰণে আমাৰ চেষ্টা কৰিব লাগিব। যিহেতু আমাৰ পিছত নতুন নেক্সট জেনেৰেশ্যন আহি আছে। এনেকুৱা হ'লেতো মানে বেয়া কথা নহয় এইবিলাক। আগত
আমি এইটোৰ কাৰ-কাৰণে এইটোৰ কাৰণে
হয়।
মানে আমাৰ ফালৰ পৰাই মানে সিহঁতক আমন্ত্ৰিত আমন্ত্ৰণ কৰিব লাগি- সিহঁতক। আমাৰ যেতিয়া উৎসৱ বিলাক আহে, আমাৰ যেতিয়া ঈদ আহে। ঈদৰ সময়ত সিহঁতক মাতিব লাগিব মানে সিহঁত মাতি মানে এইখিনি বস্তু- সিহঁতেও বুজিব যে সিহঁতে মাতিছে যদি আমিও আমাৰ উৎ-উৎসৱ বিলাকত সিহঁতক-
মাতিলে-মাতিলে নিশ্চয় আহিব, নিশ্চয় নিশ্চয় আহিব, হয়।
আৰু লাগিলে সজা-সজাগতা সভা এটা পাতি মানে তা'ত- সেই সজাগতা সভাত মানে এইবোৰ কথা আলোচনা কৰিব লাগে। আমাৰ লগত যাতে আগৰ নিচিনা মিলা-প্ৰীতি ঘূৰি আহে। সেইটো-সেইটো কাৰণৰ মানে সেইবোৰ- কাৰণৰ মানে আমাৰ এটা সজাগতা পাতিব লাগে। সজাগতা- সজাগতা সভাহ বা- সিহঁতকো মাতিব লাগে আমালোকো মানে তা'তে থাকিব লাগে থাকি কিনি মানে- আমাৰ যিটো মানে মিলা-প্ৰীতি সেইটো ভাতৃত্ববোধ সেইটো ঘূৰাই আনিব লাগে।
এইটো সঁচা কথা কৈছে সজাগতাৰ দৰকাৰ আছে। সজাগতাটো এক নাম্বাৰ এইটো দৰকাৰ আছে। তাৰমানে আগৰ দিনত আমি এই- ধৰক ভাতৃত্ববোধৰ যিটো এনাজৰি সেইটো আজিকালি মানে এই- উৎসৱবিলাকত আমি মানে নাই- কীয়া হৈ গৈছে যে মানে যাব ধৰিছে, মই কিছুদিনৰ পৰা মানে চাই আছোঁ। ত' বস্তুখিনি শ্বেয়াৰ কৰিম, শ্বেয়াৰ কৰিলেতো মানে কথা-বতৰাবিলাক- পাতিলে বস্তুটো অলপ মানে এজনে-আনজনৰ- কথা যদি কয় বা শুনে তেতিয়াহ'লে অ', নিশ্চয়- কামত আহিব। ত'-
হয়-হয়।
আপোনাৰ ওচৰতো মানে অনুৰোধ থাকিল বন্ধু-বান্ধৱ যিহেতু আছে। আগৰ কাষ্ট কমিউনিটি হয় নে। আমি- চলাৰ ক্ষেত্ৰত চবৰে দৰকাৰ আছে আজিকালি।
হয়, সেইটো যদি হয় তেনেহ'লে আমাৰো- বহুত ভাল লাগিব, কাৰণ আমাৰ গাঁৱৰে- ওচৰে-পাজৰে বিভিন্ন ধৰ্মাৱলম্বীৰ লোকে আমি একেলগে বাস কৰি আছো।
হয়-হয়-হয়।
আমি-
হয়।
এটা কিবা কৰিলে মানে সিহঁতক আমন্ত্ৰণ কৰি- কৰি থাকো সিহঁতে তেতিয়া নাহে। মানে আগতে আহিছিল, আমাৰ যে- তিয়া আমাৰ বিয়া, আমাৰ উৎসৱৰ লগে-লগে- মানে বিয়াৰ যেতিয়া আয়োজন কৰা হৈছিল মানে- তেতিয়া সিহঁতে আহিছিল। আমিও সিহঁতে- সিহঁতৰ ঘৰত গৈছিলো, আমিও বিভিন্ন যেনেকুৱা বড়োসকলৰ বড়ো, আদিবাসী তাৰপিছত ৰাজবংশী- তাৰপিছত আপোনাৰ বঙালী, হিন্দু সিহঁতৰ ঘৰতো আগতে গৈ কিনে আগতে বহুত আনন্দ কৰিছিলোঁ সিহঁতেও আহি আনন্দ কৰিছিল। আৰু আমি বিভিন্ন ধৰণৰ পিঠা অনুষ্ঠানৰ উৎসৱৰ সময়তো আপুনি জানেই যে বিভিন্ন ধৰণৰ পিঠাৰে আলহীক মানে আলহিক দিয়ে সেইবোৰ খাবলৈ দিয়ে হয়।
নাই সেইবিলাক আজিকালি উঠি গ'ল, সেইবিলাক আজিকালি উঠি গ'ল। সেইকাৰণে আপোনাক ফোন কৰিলো। সেইবিলাক আজিকালি উঠিগল তাৰমানে
ঘৰৰ ওচৰত কিবা মানে বেলেগ
বেলেগ কাষ্ট কমিউনিটিৰ মানুহ আছে আছে আছে আছে। মানে মই চাই আছো আজি কিছুদিনৰ পৰা মানে লক্ষ্য কৰি আছো। এই উৎসৱবিলাকত আজিকালি নামাতা হ'ল নামাতে আমিও নামাতো এনে কুৱাটো নহয় সেই আগত আমি আজি ধৰক সৰুৰ পৰা ডাঙৰ হৈছো একেলগে হয় না বন্ধু বান্ধৱ আছে। পূজাত গৈছো পূজা চাব গৈছো কিমান ফূৰ্তি কৰিছো হয় না। কালেকশ্যন বজাৰ ঘাট কালেকশ্যন কৰিও দিছো। আমাৰ ইটোতো মানে বহুত হেল্প কৰিছে মানে পানী দিছে কিবা কিবি দি ছে ফল মূলৰ ব্যৱস্থা কৰিছে। মানে যিমানখিনি পাৰে কৰিছে লাগিলে ভলেণ্টিয়াৰ হিচাপে থাকি ডিউটিও কৰিছে। নামাজৰ সময়খিনি ত সেইবিলাক দিন আজিকালি মানে সমাজৰ পৰা নাইকিয়া নাইকিয়া নাইকিয়া হৈ গৈ আছে সেইটো মই ভাবি আছো। ত বস্তুখিনি শ্বেয়াৰ কৰিম মনৰ কথাখিনি ক'ম সেইকাৰণে ফোন কৰিলো ক'লো যে নাই ফোন কৰি কওঁ অলপ যে অলপ যদি সজাগতা যদি কৰা যায় সজাগতাৰ দৰকাৰো আছে।
অ'।
আ আপুনি ক'লে বিয়া বাৰুত আমি মাতো হয় মইয়ো খাইছো এনেকুৱা বিয়া বাৰু মানে ইনভাইট পাইছো গৈছো আমিও মাতিছো আহিছে। ধৰক এই বিহুত বিহু এটাতো ডাঙৰ এটা অসমৰ ডাঙৰ এটা উৎসৱ সকলৰ কাৰণে হয় না?
হয় হয়।
হয় বিহুত কিবা কিবি বনাইছে পিঠা তিলৰ লাড়ু নাৰিকলৰ লাড়ু মানে চিৰাল লাড়ু দৈটো থাকিবই দৈও আছিল হয় দৈ আছিল। তিলৰ পিঠা নাৰিকলৰ লাড়ু কিবা কিবি এইবিলাক আজিকালি তাৰ মানে নাইকিয়া হৈ গৈ আছে উৎসৱবিলাকৰ পৰা। নাইকিয়া হৈ যাই আছে মানে নাম মাত্ৰ কৰিব লাগে কৰি আছে। বা আমাৰ কৰিব লাগে আমি কৰি আছো।
হয় আমালোকে মানে এতিয়া আগবাঢ়ি যাব লাগিব।
হয় হয়।
সিহঁতক
সেইটো আপোনাৰ কথাটো হয় সঁচা কথা কথা এইটো সজাগতাৰ দৰকাৰ আছে। আমাৰ বন্ধু বান্ধৱৰ পৰাই মানে বস্তুটো অলপ আলোচনা কৰি লাগিলে এৰিয়া বিশেষ এটা সজাগতাৰ দৰকাৰ আছে মই ভাবো আৰু আপোনাৰ কথাৰ লগত একমত মোৰো ত উৎসৱবিলাক ধৰক জাক জিলিককৈ কৰিলে ভাল লাগে, আমাৰো ভাল লাগে। আমিওঁ থাক শিকিব পাৰোঁ, আমাৰো উৎসৱত বাকী কাষ্ট কমিউনিটিৰ মানুহ আহিলে আমাৰো ভাল লাগে। পৰিৱেশটো তাৰমানে অলপ হয়, পৰিৱেশটো অলপ মানে ভাল লাগে চাইয়ো ভাল লাগে, মানুহে কৈয়ো ভাল লাগিব, কৈয়ো ভাল পাব যে নাই এই চাওঁক, সিহঁতৰ মিলা প্ৰীতি ভাতৃত্ববোধ। এতিয়াও ঠিক আছে, এইবিলাকে। ধৰক নেক্সট জেনেৰেশ্যন আহি আছে। সিহঁতে যদি আহি এনেকুৱা পায়, তেতিয়াহ'লেতো বহুত মানে সমাজৰ কাৰণে বহুত বেয়া, বেয়া কথা।
হয় অ'।
হয়নে নাই?
আমাৰ উৎসৱ বিলাক যিবিলাক আহে উৎসৱ।
হয়।
মানে উৎসৱতো একচুৱেলি আমি সকলোৱে মানে আনন্দ কৰাটোৱেহে
মেন, মেন।
মল হয় সেইটো কাৰণত মানে আমিওঁ আনন্দ কৰিম মানে বেলেগ, বেলেগকো মানে আনন্দ দিয়াৰ কাৰণে চেষ্টা কৰিম, মানে সিহঁতকো মানে আমাৰ উৎসৱত মাতিলে আমিও সিহঁতৰ উৎসৱত গ'লে মানে মিলা প্ৰীতিটোও বাঢ়িব, আৰু লগতে ভাতৃত্ববোধ যিটো সেইটোও বজাই থাকিব, হা।
ঠিকে আছে, আপুনি চাগে ব্যস্ত ব্যস্ত আছে। উম, পিছত কথা পাতিম কেতিয়াবা, হয়নে?
হয়, হয়, ঠিক আছে।
হয়, হয়। উপদেশ দিয়াৰ কাৰণে ভাল লাগিল।
অ', আপ-আপুনিও কল কৰাৰ কাৰণে মানে বহুত, বহুত ধন্যবাদ। থাকিল আপোনাক।
ঠিক আছে দিয়ক, অ'কে।